ইও'
কি কৰিছা?
আছোঁ এনেই, তুমি?
মইও এনেই আছো কি কৰিবা। ভাত চাত খোৱা হ'ল, হ হ হ। অঁ ময় নাই খোৱা।
অহ'
কি বনাইছে আজি?
আজি দালি ভাত আকৌ ভোল। আলু ভাজি এনেকে বনাইছে আৰু।
ভুল মানে?
পাপৰ ফ্ৰাই।
ভুল মানে কি?
অ অঁ' ৰবা দেই কি বনাইছিলে? ভুল ভুল ভুল নহয় বেঙেনা বেঙেনা।
এ তুমি কি চাবলৈ গৈছা কি বনাইছে?
উম'
চি কটা। তুমি শুই থাকা তুমি তুমি শুই থাকা। মোৰ নহয় বেঙেনা বোলো থেইত এইজনী।
নহয় মই পাহৰি থাকিলো মায়ে বনাইছে ন পাকঘৰত মই যোৱাই নাছিলো।
কথা যে ইয়া চাওঁ বুলি কৈছে।
চাইছোগে আৰু।
উম' এতিয়া ফুৰিব যোৱা প্লেন টো কি হ'ল আমাৰ যাব নে নোযোৱা অ এ মানে- মই যাম অঁ' তুমি যে মোক সুধিছিলা যাবা ন।
উমহ যাম। তোমাৰ লগৰ খিনিক সুধিলা তুমি?
মই লগৰ দুজনী মানক সুধিছো তাৰে এজনী যাম বুলি কৈছে।
এজনীয়ে।
মানে আৰু দুজনী মানকে সুধিছো মই মানে পেৰেনছক সুধিব আৰু।
অ অ'।
পেৰেনছক সুধি পেলাই ক'ব সিহঁত- ত সিহঁতৰ পেৰেন্স মানে যাব দিয়ে নেবা নিদিয়ে।
উম উম' সেইটোৱে, হা সুদ জেগাখিনিৰ কথা কৈছা তুমি।
জেগা খিনিৰ কথা সেইটোৱে বেছ- ছি সেইটোৱে বেছি দূৰ হলে মানে কৈছো মই বেছি দূৰ হলে সিঁহতক যাব নিদিব নহয় তো ওচৰতে মানে- কৰাটো ভাল আৰু এনেকে মানে ইমানো ওচৰ নহয় আৰু। তথাপিও মানে অলপমান ওচৰতে আৰু।
উম উম'।
তোমাৰ কোন মানে কিমান জন লগৰ যাব তোমাৰ?
মোৰ, মোৰ পাঁচ জনী যাব আৰু লগৰ।
হয় যাব আৰু ল'ৰা?
ল'ৰা ল'ৰা চাৰিটামান যাব।
আচ্ছা আচ্ছা বেছিয়ে মানুহ মোৰ মানে সুধিব লাগিব আৰু
উম সুধিবা।
হেল্ল' আৰু তুমি আৰু তোমাৰ দাদাকো লৈ ল'বা মোৰ দাদাক ক'লো দাদা যাম বুলি কৈছে বাৰু দেই।
অ', কৈছে নেকি হ'ব তেতিয়াহ'লে মোৰ দাদাকো মই সুধি কম ৰবা মই সোধাই নাই দাদাক।
অ', কবা কবা।
উম, দাদা বাৰু তেনেকে লগ পালেতো যাবই বাৰু। নোযোৱা কথা নাই।
উম, লগ হলেতো চবে যাব খুজিব।
সেইটোৱে এনেও অকলে হৈ গ'লে সেইটোৱে আৰু অকমান হেৰি ফিল কৰিব ন সেইকাৰণে।
আমি ফূৰ্তি চূৰ্তি কৰিলে মানে দাদাৰো মন যাব ন' তো আমাৰ লগত না বেয়াও পাব পাৰে উম। উম।
সেইকাৰণে।
আজি স্কুল যোৱা নাই?
আজি নাই যোৱা এনেই নগলো আজি মন নগল যাবলৈ।
অ অ কিয় তোমালোকৰ পৰীক্ষা হৈ থাকে নাই জানোঁ?
আমাৰ নাই হোৱা পৰীক্ষা আমাৰ চেজ আমাৰ আকৌ ছেপটেম্বৰত হ'ব পৰীক্ষা।
অ', আমাৰ ইয়াত মানে হৈ আছে পৰীক্ষা সেইকাৰণে মই তোমাক কৈছোঁ।
অ', আমাৰ নাই হোৱা আমাৰ চেজ হ'ল এনেই আগতে আমাৰ এনেকুৱা টাইমতে হয়, পৰীক্ষা কিন্তু এইবাৰ বহুত জল্দি কৰিলে আমাৰ মানে পৰীক্ষা। আগতে হৈ গ'ল আমাৰ বহুত দিন হ'ল চেজ হোৱা আমাৰ পৰীক্ষা।
অ। মানে মোৰ ভন্টি এজনী টেনতে পঢ়ে যে তোৰ সিহঁতৰ পৰীক্ষা হৈ আছে যে ত' সেইকাৰণে।
অ', আমাৰ শেষ হ'ল বাৰু।
অ', পিছে তোমালোকৰ আজি কি বনাইছে?
আমাৰ আজি মাংস বনাইছে।
অ', কিমান গৰম?
গৰম পৰিছে ন আমাৰ ইয়াত গৰম নাই ইমান।
নাই।
নাই গৰম নাই।
আমাৰ ইয়াত ইমান গৰম আজি আজি আৰু কালি বহুত গৰম হৈ আছে।
অ', ইয়াত আমাৰ ৰ'দো নাই অকনমান গোপ গুপীয়া গৰম এটা আছে আৰু। ইমানো গৰম নহয় আৰু ফেন ল'লে মানে হে থাকিব পাৰে আৰু।
আমাৰ আজি লাইটো নাই ৰাতিপুৱাৰ পৰা।
অ', হয়, নেকি অ', আমাৰো লাইন এবাৰ জাই এবাৰ আহে তেনেকেই কৰি আছে বৰ প্ৰব্লেম হয় মানে এনেকে কৰিলে।
উম আমাৰ আমাৰ মানে কেতিয়াবা লাইটটো সন্ধিয়া সময়তহে আহে ৰাতিপুৱা গল যাই যদি একে সন্ধিয়া আহিব।
অ', ই সিদিনাখন আমাৰ এই আঠটা মানতে লাইট, গৈছে একেবাৰে আবেলি টাইমত আহিছে আৰু লাইট টো।
উম
বৰ দিগদাৰ এনেকে হলে অ'। আজি আকৌ আমাৰ ঘৰত সাপ ওলাইছে।
ক'ত?
মানে এই আমাৰ ঘৰৰ মানে ফ্ৰণ্টতে দোকান এখন আছে। দোকান, ডালত মস্ত সাঁপ এডাল সোমাই আছে।
এ তাৰপিছত ওলালে।
তাৰপিছত একদম সাপ, টাইম লাগিলে উলিয়াবলৈ সাপডাল ওলালে আৰু তাতে আমাৰ বাৰী ফালে সোমাই আছে এতিয়া।
অ কিমান ডাঙৰ
বহুত ডাঙৰ
এ ফাৰেষ্টৰ মাতি দি দিব পাৰা।
কি দি দিব।
ফৰেষ্টাৰ, মাতি পেলাই
এ নহয় গুচি যাব আৰু
বেছি ডাঙৰ সাপ থাকিলেও তোমালোকৰ ঘৰত যদি মুৰ্গী- চৰ্গী আছে খাই পেলাব কিন্তু।
নাই আমাৰ ঘৰ ছাগলী, আছে। ইমান মানে কিমান ডাঙৰ বুলি গমাৰো হা মানে মানে মোতাতটো মানে কি তোমাৰ হাত
পাইছিলে আৰু আমাৰ ঘৰতো ওলাইছিলে দুডাল সাপ, টো ফৰেষ্টাৰ মাতিলে দি পঠিয়া হ'ল বাৰু।
আমাৰ মানে এইফালে যাওঁ অ', পাৰি ন আমাৰ ডাঙৰ সিদিনাখন আৰু মই হেৰি দেৰি হৈ হৈছে দে স্কললৈ দেৰি হৈছে মোৰ। একদম দৰ্জা, মা বুলি মানে চিঞৰিছো সাপ, ডাল একদম লৰচৰ কৰিছে নহয় চুকত।
উম
মই কেনেকাপলাই মাক, মাতিছো কিমান মস্ত সাপডাল, মায়ে ভাবিছে ন। কণীতে ভুল দেখিছো বোলে। মোৰতো মাথাটো বেয়া হৈছিল মই কিয় উলতা পুলটা কম পাৰ ন তাৰ পাছত মাক মাতিলো মায়ে ফেনাইল, লৈ সাপডাল, নাই মায়ো মা, দ দাদাই, মানে কৈছে এই ভুল দেখিছে টোপনিতে উঠিছে সেইকাৰণে মোৰ এনে কেনে কৈছে সিদিনাখন আৰু মই মানে দেওবাৰে কি বইল খাব লাগে হা বইল খাবলৈ মানে মই হেৰি প্ৰায়ে জলকীয়া আনিবলৈ গ'ল।
অঁ
একদম সাপডালে, একদম হেৰি ফেট, মেলি আহিছে ন মাৰ ফালে মস্ত সাপ,
উম
পলালে মায়ে তেতিয়া গম পাইছে মই সচা কৈছিলো বুলি।
হয়। আমাৰ ঘৰত মানে আমাৰ পিছফালে জংঘল, আছে তাতে মানে মানে অভয়াৰণ্যখন, ওচৰতে আছেতো ন। ত' তাৰ পৰা সাপ ভেলাকতটো আহি থাকে সেইদিখন সেইদিখন আমাৰ ঘৰত মানে আমাৰ বৰ্তা হতৰ ঘৰত ওলাইছিল আৰু ডাঙৰ সাপটো, তাৰ পিছত বৰ্তাই কৈছে আৰু তুনদ হিৰো তুন্দৰ ফালে লাই তুন্দডৰ ফালে গৈছে দেই সাপডাল বুলি কৈছে। তাৰপিছত মই কলো কত কত বুলি কলো, তাৰপিছত সন্ধিয়া আছিল আৰু তেতিয়া। তাৰ পিছত আমি ভাবিলো কি সাপডাল এতিয়া জংঘলৰ ফালে গুচি যাব আৰু। তাতে আমাৰ মানে মুৰ্গী আছেতো ন গৰালত আছে আৰু।
অঁ অঁ অঁ
তাৰপিছত মানে আমাৰ ফালে মানে ইফালে মানে ইফালে মানে দুঘৰৰ মাজত আছে আৰু ইফালৰ মানে ডাঙৰ বৰমা আছে সিফালে সৰু বমা বুলি কয় আৰু কওঁ আৰু, তাৰপিছত ইফালে মানে মুৰ্গী খিনি দৌৰি দৌৰি গুচি গৈছে চব মুৰ্গী আমাৰ ঘৰৰ মানে গৰালখন মানে খুলি থোৱা আছিল বুলিহে সাপডাল সোমাইছিলেহে, এটাক খুটিয়াই মাৰিয়ে পেলালে। এটাক মানে যেনে তেনে এটা লাষ্টত ধৰিছিলে আৰু খাবলে আমি সেই সময়তে লাইট চাইট মাৰি গুচি গ'লো, তাৰ পিছত ইফালৰ পৰা মানে দাদা হত চব আহি গ'ল। তাৰ পিছত তাৰপিছত নোৱাৰিলে আৰু ধৰিবলৈ এইটো ধৰিব লৈছিলে আৰু কিন্তু সেইটো মানে আমি যোৱাৰ কাৰণে খাব ডালে এইটোক এৰি দিলে। টো ধুনীয়াকে ওলাই আমাৰ ঘৰত মানে দুদিন তিনদিন মুৰ্গী নাহিলে আৰু।
সাঁপৰ ভয়ত।
অঁ তাৰ পিছত আকৌ ফৰেষ্টাৰ মাতিলে ৰাতিয়ে আহি পেলাই ফৰেষ্টাই লৈ গ'ল। তাৰ পিছদিনাখন আকৌ আমাৰ বৰৰ্মাহঁতৰ ঘৰত ওলাইছে, সাপ এডাল ডাঙৰ।
এ ৰাম, এই গৰমৰ দিনত কিন্তু সাপ চাপ বেছি এতিয়া।
উম, সেইডাল আকৌ উ কি আছিলে, নে কি নাম এটা আছিলে ৰবা, কলা আৰু কলা আৰু হালধীয়া আছে মাজত মানে হালধীয়া।
অঁ হয়, আমাৰ ডালত আকৌ বিষ নাই বোলে, মাহঁতে উ মা ভয়ে লাগে। দৰ্জা খন উ দৰ্জা খন খুলিবলৈ ভয় লাগিছে। হেৰি বিষ নাই আমাৰ ডালত বোলে মায়ে কৈছে, ক'লা পুৰা ক'লা মানে সাপডাল।
আমাৰ, আমাৰ ঘৰৰ ফাৰ্ষ্টটোৰ দিনাখন ওলোৱাডাল ক কাজিবিৰালি সাপ কাজিবিৰালি নহয়, গমসাপ গমসাপ।
কৃষ্ণ এ মই ইমান ভয় খাই আছোঁ পিছ ফালে আহি পেলাই। চাবলৈ আহিছোঁ মই এতিয়া ইয়াত। ইয়াতে মানে সোমাই আছে বুলি জানো আৰু। কিন্তু সেইটো চাবলৈ মানে এনেই আহিছোঁ। দেখি পাওঁ নেকি বুলি বু
উম তুমি দেখিবা, তোমাৰ বোলে পিছফালে বোলে আছে হ'ল আৰু।
দৌৰি আহিলো ভিতৰলে।
আমাৰ এইটো ইয়াত ওলায়েই থাকে, গাঁৱলীয়া জেগা যে, অজগৰ সাপো ওলায়।
অজগৰ ওলায় বা, আমাৰো জানো কি সাপ। কামুৰিলে কিন্তু কিবা এটা হয় আৰু, খালি দাদাই ক'লে কি হেৰি, সাপডালত বোলে বিষ নাই। আমাৰ মানে ফেন মানে মানে এইটো এনেকে যে এইটো কি বুলি কয় নাজানো মুখখন এনেকে যে আহে যে নাগিনৰ নিচিনাকে যে দেখিছা? এনেকে কৰে, কিন্তু হেৰি নাই আৰু।
আমাৰ ডালত যে ফাৰ্ষ্টৰ দিনাখন ডাল জানা, কাৰোবাক যদি খুটিলে হয় ন মৰিয়ে থাকিলে হয়। মুৰ্গীটোক খুটিওৱা লগে লগে মৰি থাকিলে, পুৰা ক'লা হৈ গ'ল সেই মুৰ্গীটো।
এ ৰাম।
পুৰা বিহ বোলে, পুৰা বিহ আছে বোলে সাপডালৰ। মানুহ, মানুহ খুতিয়া হয় মানে, এডালো ঔষধটো নাই মানে, ঔষধ খালোঁ, মানে ঔষধ ঔষধ। তুমি হস্পিতাললৈকে যোৱালে তুমি মৰিয়ে থাকিবা।
সেইটোৱে ভাই, ভা ঘৰত যে নাই সোমোৱা
উম' নাই সোমোৱা বাৰু।
উম' সেইটোয়ে ভাল। ঘৰত নাই সোমোৱা।
উম' তাকো মুৰ্গী গঁড়ালটো বাৰু আমাৰ ঘৰত কৈ দূৰ, অলপ দূৰত আছে বুলিহে। মানে গোন্ধ পাই ন! সাপবিলাকে এইবিলাক।
কি কথা? অ, অ। এতিয়া আৰু জংঘল-চংঘল থাকিলে সাপৰ ভ্ৰমণ হৈয়ে থাকিব ঘৰলে আৰু।
এ সেইটো ক'ব নালাগে আৰু।
অ' উহম্
এতিয়াটো গৰম দিনত সাপৰ কাৰণে ভয় আৰু।
অ' এতিয়া সাপ সেইয়া আৰু। এতিয়া উঠ, অ' সাপ কিন্তু এনেকে উঠিব নোৱাৰে নেকি, নে এনেকে বেৰ চেৰ উঠিব
মানে ইয়াত আইচক্ৰীম আলা আহিছিলে।
অ। এ বেৰ মই সুধিছো কি, বেৰ এনেকে মানে সাপ এনেকে বেৰত উঠিব নোৱাৰে নেকি ন!
পাৰে, কিয় নোৱাৰে?
নোৱাৰে, নোৱাৰে হ'ব! তুমি কৰিব নোৱাৰিছিলা। পাৰে! সেই নোৱাৰে। তুমি ক কি আইচক্ৰীম আলা আহিছিলে জল্দিকে কোৱা মই শুনি লওঁ।
ত মই আইচক্ৰীম আলা আহছিল যে তাৰপিছত আৰু মই মানে আইচক্ৰীম আনিবলৈ গুচি গ'লো দৌৰি তাৰপিছত এটা ভৰি দিয়া হয় ন মই সাপডালত গচকিয়ে পালো হয় জানা সেইদিনাখন ডাঙৰ সাপডাল সৰু সাপ আ আছিল বুলিহে মোকতো ভৰিতে ধৰি ললে হয়।
অ'হ গচকা হয় আৰু
কথাখিনি সুধি লবা, তাৰপিছত মোক জনাবা।
অ' অ' ঠিক আছে হ'ব মই সুধিম বাৰু সুধি পেলায় তো মই ফোন কৰিম। অ' অ' ঠিক আছে।
উম'